হেল্ল' আহ শুনিছো তই শুনিছ নে?
শুনিছো কি কৰি আছ?
এ মই ইয়াতটো দৌ দৌৰিবলে যাওঁ বুলি ওলাইছিলো তাকে এই বতৰটো দেখ
বৰষূণ পেলাইছে নেকি হা বৰষূণ পেলাইছে নাই তহটৰফলে হেল্ল' হেল্ল'
হেল্ল'
অ' বৰষুণ পেলাইছে নাই বোলো।
এ বৰষুণ দিছে আকৌ কিন কিনকে আৰম্ভ কৰিছে সেইটোহে কৈছো বোলো এতিয়া দৌবলৈ যাবলৈ নোৱাৰা হলো। পিছল হৈছে ৰাস্তাবোৰ।
অ' অ' অ 'তাৰপৰা কাই কাইলে কি দৌব আহিবি নেকি?
কাইলৈ দৌৰিবলৈ যাম ৰাতিপুৱা তই সেই ৰাতিপুৱা শুই উঠি মোলে ফোন এটা কৰি দিবিচোন। মোৰ মানে এলাৰ্মটো বাজিলেও মই গমো নাপাওঁ মানে। লগাইছিলো জানো মোৰ নাই সোমোৱা বোলে।
অ' মই স্ক্ৰনশ্বট মাৰি দি দিব লাগিব নে কন্তু
অ লগাইছিল চাগে তেন্তে মই জানো মই গমেই নাপালো ত চাইলেনো কৰি থোৱা নাছিলো ফোনটো
মন মটো বালৱছ
অ এই কাইলৈ কৈ দিবি কাইলৈৰ পৰা মই যাম মই আজিও গ'লো হেতেন আ যি তোৰ দহ মিনিট মান দেৰি হল আকৌ বওঁ উঠা তাৰপিছত আকৌ আজৰি হৈ পেলাই যাওঁতে সময় লাগিব ন যিহেতু দহ পোন্ধৰ মিনিট
উম উম কি কাইলৈ পৰসিলে আহিব নেকি দৰিবলে
অ আৰু কেইটামান যোৱাৰ কথা কৈছে এতিয়া জানো সেহেন নকলো মই যাম মানে তহো আৰু ধৰি লওক নতুনকেইটা নগলো সেইদিনাখন যোৱাতটো যাব
অ অ শি শীত মই দুপাক
কি হল আজি কম দেখোন দোৰ আৰু
এ হেৰি হল আকৌ ভৰি বিষ
অ মোৰো কালি একদম সাংঘাটক ভৰি বিষ নহয় ৰাতি
মইতো হেৰি আৰু আৰু দৌৰিব পাৰিলো নাই
আহ
মত মইতো আৰু নাই তাৰপা হেৰি কৰিবলপ অ এই ভৰি তললটো বিষ হৈছে সেই মানে ৰৈ দিলো আৰু
অ ভালে কৰিলি দে আকৌ কাইলৈব আৰম্ভ কৰিম আৰু গোটেই সপ্তাহটোলে
আহ মানে সেই আকৌ বিষতে নদো বুলি ভাবিলো
অ ঠিকে আছে মোৰ হেৰি কলা ফুল কেইটা বিষাইছে কালি তাৰপিছত আৰু এই প ৰুটোৰ ওচৰত অকমান বিষাইছে
আহ এই বিষ হয় তেনেকে তাৰাপা হেৰি হেৰি অ মোৰ
লেগছ মাৰি দিলো ত' লেগছৰও বিষ থাকিলে স্কোৱাত কালি মই এশ মাৰিছোঁ বিনা চাপৰ্টত দহটা
আৰু ত হেই এৰি গিক লেগ মৰা দিনাখন বা পিছদিনাখন বেছি নদৰিবি আকৌ আকৌ মাচেল টো ৰিকভাৰী নহ'ব নহয়
হয় অ সেইটোয়ে এইবাৰ পৰা গেপ পৰি গ'ল অহাৰ পৰাও তেনেকুৱা কৰিম শনিবাৰে নেকসবাৰিম আৰু দেওবাৰে অলপমান কম দৌৰিম
অ হেৰি এইটো কি মোৰ যে নাকৰ যে প্ৰব্লেমটো যে
অ
মই আজিতো এই ফাৰ্মাচী এখনত দেখুৱাম বুলি সোমালো দেই
আহ
দুটা ফুটাই ক্লিয়াৰ হৈ আছে নহয় মানে দেখো একো মানে হেৰিয়ে নাই দেখো হলে
অ' অ' মানে কিবা টেষ্ট কৰিছিলা নে নে এনেই
নহয় নহয় মানে হেৰি ম মই যে হে কৈছিলো মানে তো সেই এধটা পোাতটো বন্ধ হলাই ইটো পোা খ তেনেকে
আহ
মানে তাত এে চ ক লৈছে মানে দুটাকে ক্লিয়াৰ হৈছে মানে
অ' এ হেৰি তোৰ চাগে এইটো টেম্পৰাৰী প্ৰব্লেম, ইমান মে
অ' সেইটোৱেই টেম্পৰেৰী প্ৰব্লেম। এ মই মই সুধি আহিছো মানে এলাৰ্জি মানে এইটো, তাৰাপা হেৰি ম টেবলেট লৈ আহিছো। এই টেবলেটটো খালে মানে ভাল হৈ যায়, এইটো নৰ্মেল আৰু
অ' তেতিয়া ইমান চিন্তা নকৰিবি বাকী এই তলুৱাটোৰ কাৰণে অকমান এক্সাৰচাইজ কৰ।
ন তলুৱটো নহয় আকৌ মোৰ হেই নাকৰ হাড়দিটো বেকা গম পাইছ না সেইটো কথা। এইটো এ এইটো ডি এন এছ প্ৰ ডি এন এছত পইণ্ট দি দিয়ে, মই যদি এবাৰ যদি এইটোত যদি আউট হৈ যাওঁ তেতিয়া মানে মোৰ এই এইটো মানে এইটো ডিফেন্সত মোৰ আৰু হেৰি নাই স্কোপ নাই মানে।
অ তেনেকুৱা চিষ্টেম নি।
নহয় মানে তই যাবও পাৰ, কিন্তু আকৌ তো সেইটোতে আউট হৈ গুছি আহিবি নহয় এইটো প্ৰব্লেমটো কি কৰিবি তই। মানে এইটো তই এইটো চিধা কৰিব নোৱাৰি মানে গম পাইছ ন এইটো চাৰ্জাৰী কৰিব লাগিব। চাৰ্জাৰীত বহুত ট আমাৰ আমি এইটো এফৰ্ড কৰিব নোৱাৰো মানে।
অ' অ' অ' এই কিন্তু এইটো ইমান মেজৰ প্ৰব্লেম জানো সেইটো? ত' মানে তোৰ যেন তোৰ বহুত বহুত ভিজিবল হৈ থাক।
নহয় মোৰ মাইনৰ মানে তেওঁ মানে কথাটো ভা কৈছো আৰু।
অ' অ' কাৰণ মানে কি মই তোক এতিয়াও ওপৰে ওপৰে দেখোতে মানে তোৰ তেনেকুৱা নালাগে। যে নাক হাড়দিডাল বে
নহয় তেনেকে নহয় মানে, মই মানে ইউটিউবত পাওঁতে তাৰমানে সিহঁতৰ যোনকেইটা যে বেকা সিহঁৰ মানে এটা চাইডেদি পুৰা উশাহ লবৈ নোৱাৰে, মোৰতো তেনেকুৱা একো প্ৰব্লেমেই নাই ন।
অ' একো প্ৰব্লেম নাই, আৰু দেখাতো তেনেকুৱা নালাগে নহয়।
অ' এই মোৰ এইটো জাষ্ট অকনমান টেৰা আৰু।
অ' অ' একো নহয় তেনেহ'লে তই চিন্তা নকৰিবি, তই বাকী ফিজিকেলটো ভালকে দে।
অ' সেইটো এইটো দৰি দৌৰিব পৰাটোৱে মেইন কথা আৰু এতিয়া
অ' সেইটোয়ে, আৰু মই এক্সাম এটাৰ বিষয়ে গম পাইছো গম পাইছ নে নাই।
উম
এই মাৰ্চেণ্ট নেভি যে
অ'
মাৰ্চেণ্ট নেভি এক্সমকেইটাও বেয়া নহয় বোলে, তোৰ খালী ছাইন্সৰ হ'ব লাগে তেতিয়া ভাল হয় আৰু। এতিয়া ত ত তোৰটো চাইঞ্চেই।
ন মাৰ্চেণ্ট নেভি মানে হেৰি তাৰ এইটো কোনটো চাৰিবছৰীয়া কথাটো কৈছ নে, নে
নহয় চাৰি বছীয়া নহয় মাৰ্চেণ্ট নেভি ক'ৰ্চ আছেটো তো এবছৰীয়াও আছে ছমাহীয়াও আছে বোলে আৰু চাৰি বছৰীয়াও আছে। ত এবছৰীয়াটো কৰিও মানে ভাল চেলাৰীত চাকৰি এটা লৈ থাকিব পাৰ ইমান প্ৰব্লেম নাই বোলে।
অ, অ, এই হেৰি এই ৰ এইটো তোৰ লগৰটো যে তোক যে কাম যে দিছিলে ইও কৰ্চ লোৱা হে নে এনডিএৰ পৰা যোৱা যানো।
সি এনডিএৰ পৰা যোৱা নহয়, কৰ্চ লোৱাহে, মই পিছত গ'ম পোৱা মতে।
অ' মইয়ো তাকে ভাবিছিলো, মই মানে যেতিয়া গম পাই আছিলো সি এনডিএটো ক্লিয়াৰ কৰিছিলে কিন্তু মানে তাৰ মাৰ্কচ কম আহিছিলে সেইটো মানে সি তাই ইণ্টাৰভিউৰ কাৰণে নামাতিলে, মই সেইটো গ'ম পাওঁ মানে।
অ' এ ইও যে এতিয়া আমাৰ লগত সেইদিনাখন যে দৌৰিবলৈ গৈছিলে ইউটো ম ভিউ দিছিলে নহয়, ই এশৰ ভিতৰত পঞ্চানবৈ পাইছে বোলে, কিন্তু সি মানে চৰকাৰীত নাপালে কিন্তু প্ৰা ভিতৰত সি পাই গ'ল হে'তেনে আৰামত
অ, অ, এই সেইটোৱে কিন্তু পঢ়ি দিলে লাভ এটা আছে আকৌ
অ, লাভ আছে আৰু বহুত চেলাৰী এইটো বোলে ট্ৰেইনিঙতে ছিক্সটি ফাইভৰ পৰা ষ্টাৰ্ট হয় তাৰপিছতটো তোৰ পিছলে বোলে চাকৰি কৰি থকা বোলে ৱান এইট্ৰি ৱান এইট্ৰি কৰ্চ হৈ যায় বোলে।
এ সেইটোৱে মানে তেনেকুৱাাই তোৰ মানে তোৰ হেৰি কৰে আ এই তো তই মোক কাম এটা আহিলে অলপ পিছত পাতিম শুনিছ নে
ত মানে কি